হেল্ল'। হন
হেল্ল'
হেল্ল' শুনিছানে শুনিছানে
অ শুনিছো উম ক
কি কৰি আছা
এনে শুই আছো
অহ ', মই এনেই ইনষ্টাগ্ৰাম ফেচবুক এনেকে স্ক্ৰল কৰি আছিলোঁ
উম
অকে স্ক্ৰল কৰি থাকোতে এটা চিন্তা আহিল মানে আজিকালিতো আমাৰ গোট লাইফটো চচিয়েয় মিডিয়াই কন্ট্ৰল কৰি আছে হয়নে
একদম ঠিক কথা কৈছ
তাকে আমি মানে ছচিয়েল মিডিয়াৰ পৰা যিমান খিনি আমাৰ ভাল হৈছে তাত কৈ বেছি বেয়াহে প্ৰভাৱ পৰিছে দিনক দিনে
তাৰ লগতেটো স
উম, আগতে আমি যেতিয়া সৰু আছিলো তেতিয়াতো ড্ৰয়িং কৰি কবিতা লিখা মেলা নহ'লে নাচ গান কৰি তেনেকেই আমি আমাৰ সৰুকালটো সময় পাৰ কৰিছিলো কিন্তু আজিকালিতো সৰু ল'ৰা ছোৱালী ছোৱালী বোলে মোবাইল নহলে ভাতেই নাখায় উম তাকেই আৰু ফোনটো হাততে অ তাকে আৰু এনি টাইম ফোনটো হাততে লৈ থাকে
ব্যৱহাৰ কৰিলে বাৰু একো নাই কিন্তু যদি আকৌ বেয়া কামত যদি এই কৰে
অ কিন্তু এই সামাজিক মাধ্যম মাধ্যম বা মোবাইলৰ ভালৰ লগতে বেয়া বেয়াৰ লগতে ভাল দিশো আছে বহুত
অ সেইটোতো আছেই
উম কাৰণ মোবাইলৰ জৰিয়তে বা ছচিয়েল মিডিয়াৰ জৰিয়তে আমি পুৰণি বন্ধু বান্ধৱী বা যিমান আপোন মানুহ যিমান দূৰত নাথাকক কিয় আমি কানেক্ট কৰি কব পাৰো কথা পাতিব পাৰো
হয় আগতে আছিল তোৰ এইবিলাক চিঠি লিখা
অ উম ডিডিঅ' টিভি কিন্তু আজি অ ৰেডিঅ' আছিল টিভি আছিল কিন্তু আজিকালি টিভি তেনেকৈ চোৱাই নাযায় চব মোবাইল যিহেতু পায়
ত' মোবাইলতে চাই। এতিয়া ভাল টো ফালে গ'লে
আৰু অ
আজিৰ প্ৰজকে এতিয়া ভাল ভাল দিশত গ'লে বাৰু একো কথা নাই কিন্তু যদি ম বেয়া হাত ন
অ কৈছা আৰু কিন্তু এটা ভাল যে আজিকালি। যিকোনো প্ৰতিভা নিজৰ মাজতে লুকাই নাথাকে। ৰিলচৰ জৰি়য়তে হওক বা ফেচবুকৰ লাইভৰ জৰিয়তে হওঁক সকলোৱে নিজৰ প্ৰতিভাবোৰ সমাজ নিজৰ আগত দাঙি ধৰিব। পাৰে চচিয়েল মিডিয়াৰ জৰিয়তে।
হয় কিন্তু আকৌ কিছুমানে যে সেই প্ৰতিভাটো বেয়া বেয়া দিশৰ নিউজেল
অ' ঠিকে।
নেদেখাব লগা বিলাকো।
উম'। উম, তাকে ব্যৱসায় বা কনট্ৰেন ক্ৰিয়েচনৰ ফালৰ পৰা চালে অ'। সামাজিক মাধ্যমৰ জৰিয়তে আজিকালি মানুহবোৰ ঘৰতে বহি স্বাৱলম্বী হ'ব পাৰে। চাব পাৰিছে, ঘৰতে টকা, পইচা উপাৰ্জন কৰিব পাৰিছে। কিন্তু সেয়াই কৰিবলৈ গৈ আমি যদি আমাৰ অসমীয়া সংস্কৃতি বা সভ্যতাক অপমান কৰো সেইটো ভাল নহয় বাৰু
সিটো হয়।
উম।
যদি তাহাঁতি যদি তোমাৰ ধুনীয়াকে দুটামান যদি কবিতা লিখে। উ-উ।
উম। অ' সাহিত্য এইবোৰ চৰ্চা কৰে।
বা এনেকুৱা সাহিত্য এইবিলাক যদি সেইবিলাক যদি চৰ্চা কৰে সেইবিলাকৰ ও যদি দিশটো সেই দিশটো তেতিয়া ভাল হ'ব
উম অ তাকেই আৰু উ আজিকালিতো সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ একেবাৰে বুঢ়া চবৰে হাতত মোবাইলটো থাকিবই মানে মোবাইলটো চবৰে এডিকশ্যন হৈ গৈছে দিনক দিনে।
এডিকশচন হৈ গৈছে একদম। আৰু তাৰে ওপৰত আৰু আজিকালি এইটো কি বুলি কয় অলপ যদি পায় ত' সেইটো সচাই হয় নে
মিছাই সাৰ নকৰে
তেনেকেই এটাৰ পৰা আহ আহ। এটাৰ পৰা আৰু দুটা নিউজ ওলাই দিয়ে যেনে তেনেকে। আৰু উম মানুহ মানুহ মানে যিহেতু মানুহৰ আজিকালি বন্ধুত্ববোৰ চব মোবাইলৰ মাজতে আৱদ্ধ। হৈ গৈছে মানুহে ওচৰত লগ পালেও অকল ফোনতে বিজি থাকে বা ফোনটোকে টিপি থাকে লগ হৈ কেতিয়াও দুখৰ কথা পাতো তেনেকুৱা সময় আজিৰ সময়ত মানে সে তেনেকুৱা হৈ থকা নাই চবে মোবাইলতে বিজি হৈ থাকে।
উম
সেইখিনি টাইম যদি আমি সিহঁতৰ লগত যদি থাকো বা ঘৰ ঘৰতো কি ছোৱালত সোমাই থাকিব। মাক দেউতাকক টাইম নিদিয়ে।
অ'
সে সেই সেইখিনি টাইম যদি ধুনীয়াকে মা দেউতাৰ লগত সময় সময় তাহা তেওঁ ভাল পায়। আগৰ আগৰ দিনত বহুত ভাল আছিল। যেতিয়ালৈকে এইবোৰ বস্তু ইন্টাৰনেট
অ', এইবোৰ নাছিলেই তেতিয়া। তাকে আৰু আৰু আজিৰ প্ৰজন্মইতো গোটেই দিনটো অ' ককা আইতা সকলৰ লগত গধূলি বহি সাধু কথা শুনা এইবোৰ আছিল। কিন্তু আজিকালিতো এইবোৰ নায়েই বাৰু
একোৱেই নাই।
অ' আৰু গোটেই দিনটোতো মানুহে ফোনতে লাইক কমেন্ট শ্বেয়াৰ এইবোৰৰ পিছত দৌৰি থাকে। ফলতজাল মান মেল ডিপ্ৰ বোৰ দিনক দিনে বাঢ়ি যাবলৈ ধৰিছে।
ঠিক কৈছা।
উম।
এয়ে আমাৰ এই যুগটোতে এতিয়া এনেকুৱা হৈছে আৰু আমাৰ যেতিয়া এইবিলাক সিহঁতৰ আহিব লগগীয়া টাইমতত কিমান বেয়া ভাৱে এইটো পঢা পাপ পৰিব
তাকে, তেতিয়াটো এইবোৰ কিতাপ বহী সলনি স্কুললৈ লেপ লৈ যাব অ চব ডিজিটেল হৈ যাব।
অ,
উম আৰু এইবোৰ উ চচিয়েল কিবা সামাজিক মাধয় ধ্যম লগতে এইবোৰে মানুহৰ কৃত্ৰিম লাইফ ষ্টাইলটো হে দেখুৱাই বা ফেক ৰিলচৰ সহায়ত মানুহৰ যি যিবোৰ মানুহে নিজে দেখুৱাব খোজে সেইটোহে দেখে। কিন্তু মানুহজনৰ স্ক্ৰীনখনৰ পিছত মানুহজন কেনেকুৱা বা কেনেদৰে থাকে, সেইবোৰ আচলতে দেখা নাপায় কোনেও।
দেখা নেপায়।
উম। তাকে আৰু এইবোৰ ৰিলচ চাই বা এইবোৰ ভিডিঅ' বোৰ চাই মানুহে নিজৰ সেই কা সেই স্ক্ৰীণত দেখা জীৱনটোৰ লগত নিজৰ জীৱনটোত তুলনা কৰিবলৈ লয় যিটোৱে মানুহৰ মনত বা উম, মানসিক ভাৱ এ বহুতো বেয়া প্ৰভাৱ পেলাব পাৰে।
প্ৰভাৱ পেলায়।
উম,
তাহাতে এনেকুৱা দেখুৱাই আছে আমাৰ লাইফটো তেনেকুৱাই হ'ব কিন
অ', অ, টটেলি বেলেগ হয় আৰু ভিডিঅ বোৰতো চব অহ ইস্কৃপ্তেত থাকে চব সিহতে উম, আগতে কল্পনা কৰি থৈ দিয়ে কেনেদৰে বনাব সেইবোৰ একো ৰিয়েল নাথাকে চব সিহঁতে যিবোৰ দেখুৱাব খোজে সেইবোৰহে মানুহে দেখা পায়।
বহুত এইবিলাক চুইচাইড হওঁক কিবা হওঁক এনেকুৱা কেচবিলাক বহুত হৈছে।
অ',
তে এই -এইটো ছচিয়েল মিডিয়াৰ থ্ৰই দিয়ে হওক বা ইণ্টাৰনেটৰ এনেকুৱাই
উম, আৰু আজিকালিতো চব উম, বিভিন্ন পঢ়াৰ সামগ্ৰীয়ে হওক বা নোটচ আদিত-আদিত সকলোত টো মোবাইল বা ইণ্টাৰনেটৰ জৰিয়ত তে পোৱা যায় সেইবাবে সেই দিশটোৰ আমি উচিত ব্যৱহাৰ কৰিব লাগে তাকে নকৰি যদ ইনষ্টাগ্ৰামৰ ভিডিঅ' শ্বটছ এইবোৰত টাইম ৱেষ্ট কৰোঁ তেনেহ'লে আমাৰ দৈনন্দ লাইভত প্ৰভাৱ পৰিবই
অলৰেডি বহুত বেয়াকেই প্ৰভাৱ পৰিছে।
তাকেই। আৰু আচলতে আমি নিজৰ ওপৰতে উম অ'। আমি আচল্ততে নিজৰ ওপৰত আত্মনিয়ন্ত্ৰণ ৰাখিব লাগে যে আমি টেকন'লজি ব্যৱহাৰ কৰিম কিন্তু ভাল দিশত ব্যৱহাৰ কৰিম সেইটো মনোভাৱ নিজ গঢ়ি ল'ব লাগিব।
গঢ়ি ল'ব লাগে। আৰু ইনষ্টাগ্ৰাম বা এনেকুৱা ফেচবুক কিবা এইবিলাক ইউজ কৰাতকে সেইখিনি টাইম যদি ধুনীয়াকৈ দুখনমান কিতাপ তেতিয়া আমাৰ বুদ্ধিও আহিল।
অসমীয়া উপন্যাস উম। তাকেই। আগতেতো আমাৰ সময়ত এইবোৰ মোবাইল নাছিলে কিন্তু আজিকালিতো অ'।
অ'।
অ'। আজিকালিতো সৰু ল'ৰা ছোৱালীয়ে এটা মোবাইল বহুত ধুনীয়াকৈ চলাব পাৰে কিন্তু আগৰ সময় টো এইবোৰ নাছিলেই।
আগতে ভয় লাগিছিল যে কিবা এনেকুৱা কিবা এটা কৰিলে কৰ'বাত কিবা হৈ যাবজিকালি এইবোৰ একো নাই।
সেয়াই নিজৰ সকলো উ এইবোৰ চচিয়েল মিডিয়াই হওঁক বা ৰিলচ বনোৱা এইবোৰ চফ বোৰৰ লগতে নিজৰ যিবোৰ পঢ়া শুনাৰ দায়িত্ব ঘৰৰ কাম এইবোৰো নিয়ন্ত্ৰণত ৰাখি সকলো কাম একেলগে কৰিব লাগে। যেনেদৰে ভাল বেয়া দিশবোৰ আছে তেনেদৰে ভাল দিশবোৰ উলিয়াই চচিয়েল মিডিয়া সেইবোৰ ব্যৱহাৰ কৰিব পাৰিব লাগে।
ঠিক কথাই কৈছ অহ তুমি
উম হয়। বাকী তোমাৰ লগত আজি কথা পাতি ভাল লাগিল।
মোৰো তোমাৰ লগত কথা পাতি ভাল লাগে
অ', হ'ব দিয়া ৰাখিছো। উম।